হেল্ল' অ, শুনিছ?
অহ, শুনিছোঁ অহ,
কি কৰিছ?
এ, আমি এই ৰাস্তাতে বহি আছিলোঁ। ৰাস্তাত বহি আছিলোঁ।
অ, তাৰ পৰা এই এহেঁতৰ নাই দিয়া, নাই দিয়া। অ, কালি ফোন ক'লটো সোমালে নে?
অ', মোৰো নাই সোমোৱা নহয় একো টাইম চাই
দেৰিকে শুনিছোঁ অ',
তই হেডফোন
হেডফোন? হেডফোন?
কোৱাৰ লগে লগে শুনো।
হেল্ল'
মই তই কোৱা লগে লগে শুনো।
অ', মই আপোনাৰ কথাবিলাক দেৰিকে শুনো আকৌ।
অ, সেইটোৱে আকৌ। বা কেনেকুৱা হৈছে?
ভাল হৈছে, ভাল হৈছে, হাল বাবলে গল নহয় আবেলি।
ক'ত বাইছেগে?
এই বৰলাপাৰত।
অ, আমাৰ এইডৰা ভাবলৈ কৈছিলোঁ দ' দৰা বোলো এইফালে এইকন বোকা দি দিব নালাগে বাৰু, সমা বাই থবলৈ কৈছিলোঁ দ' দৰা মেটেকাটো ওলাই গৈছে যে।
অ', অ,
তহঁতৰ সেই বোকা আজি দিছিলে নাই?
বোকা নাই দিয়া, বোকা নাই দিয়া।
অ', আমাৰ বোকা দিছিলে, ৰুই আহিলোঁগে। তাৰ পাছতে ব তাৰ পিছতে এই, ওচৰৰ এহেতৰ ঘৰু দিলে সেয়াও ৰুলো এদাই হ'ল তাত। দুই ঘৰ দুই মেলি আজৰি, কাইিললৈ আকৌ এই বেলেগ এজনীক ৰুই দিবগে লাগিব, আমি সাল সলনিকে ৰুই আছো যে।
অ, দুৰণিকন আদায় আৰু তেতিয়া?
দুৰণীকন এদাই, নৈ ভিতৰলৈ নাযাবগে চাগে সেহেতি। কিন্তু এই ওচৰ গিকনতে সহায় হৈছে আৰু।
অ, অ,
মই সিহঁতক কৈছোঁ দূৰণিলৈ নগ'লেও নাই। তাত এনেইও মাটি অকণমান ৰওঁ এইখিনি বাকীখিনি। এনে মই এইটো। উম।
অহ' তাকে আমাৰ কাইলৈ কঠীয়া তুলিমহে, আজি নুতুলিলোৱে নহয়।
অ' পিছফালে গ
পিছফালে দিব অ'
আহ, মাহঁতে কি কৰিছে?
ভাত চাত বনাই মেলি আজৰি।
দিনত বনালে।
এ এতিয়া বনালে আবেলি।
অ'
এতিয়া আঠটা বাজিলে আৰু নাই খোৱা নাই খোৱা।
অ' আমাৰ বনাইছোহে।
আহ এতিয়া আহিছেহে হাল বাই।
অ'
এইফালে আহালে আমা এইকণ বাই থৈ যাব
অ'
ছোৱালী গ'ল ছোৱালী।
ছোৱালীৰ ভিতৰত আছে, মই বাহিৰত আছো।
অ' এবাৰ খৈৰছা খৈৰছা কি হ'ল বনালে নাই।
অ' খ খৈৰচা হেৰি বনালো নহয় আদায়।
নাই।
উম, বিষ জলকীয়া সেই গেলাই থোৱা আছিলে তাতে ভৰাই দিলোঁ। এ বিহ জলকীয়া গেলাই থোৱা আছিলে তাতে ভৰাই দিলোঁ।
আহ।
তাৰাপাৰ আদায় হ'ল বা শেষ হ'ল। নাই এইবোৰ হেৰি মোক আইতাইহে বনাই দিছিলে।
অহ' মোক বিহজলকীয়া কেইটামান লাগিছিলে অ'।
অ' আমাৰ এতিয়া সেই বজাৰৰ পৰা কিনি পেলাই এনেকে গেলাই পেলাই দি পঠিয়াইছিলে মোলে।
অহ' এ বিহ জলকীয়া আমাকো লাগিছিলে, মোৰ সেইখিনি আদায় হ'ল আকৌ মামা সেইয়াজোৰতে ভাতটো খাই আ।
অ', খৰিচা সহকে আছে যদি দিবহো অকমান।
আদায় হ'ল সেইকেইদিন ধুনীয়াকে ভাতকেইটা খালে, মই সেইতকে তহঁতক কৈছিলি। বোলো কি কৰি হেয়া বোলো খবৰটো লওঁচোন।
অহ'
খাৱলি নাই বনোৱা।
নাই, নাই।
বা হত মাটি ৰুইছে নাই।
ৰুইছে আহ।
ৰুইছে।
ৰুইছে অ'
অহ'
উম, কালি হেইয় লগত পাতিলোঁ নহয়।
সি হৈ আজৰি হৈ হে আহিছে।
অ'। অ, কালি হেইয় লগত কথা পাতিলোঁ।
কাৰ লগত?
এই আগফালে, ছোৱালীজনী যে।
অ'। তাইৰ লগত পাতিছিলি? অ'।
ছয়ত্ৰিশ টকা সোমালে।
অ'।
উম।
আও বেলেগক দিছ নকি নিদিবি এইটো।
অ', বেলেগক নাই দিয়া কাকো।
অ'। তহঁতৰ সৈ আইতুহঁতৰ কেনেকুৱা খা খবৰ?
কাৰ?
ঐ আইতুহঁতৰ চা তাই যে চাকৰি পালে।
অ', তাই ভালে তাই ঘৰতহে আছেহি।
অ', এতিয়া চুতি নেকি?
চু-ছুটিত আছে সি অ', গম বন্ধ যে।
অ'।
গ'ল যদিও গম নাপাওঁ এ এ সেহেঁতৰ মাটি খিনি আমিহে লৈছোঁ।
অ', দুয়ো ঘৰনে?
দুইঘৰ নহয় এঘৰহে।
অ', ভালেই হৈছে দে ওচৰতে দুই নহয় ওচৰৰ সিমাতে যে।
তে অ', সেইটো কাৰণে ভাল হৈছে।
উম।
বৰ
আমাৰ ইহঁতি তাত ৰুই আছেগে হপাই।
অ'।
মোক দুদিনমান ক'লে সি, তাৰপিছত মই বোলো মই ইমান দূৰলৈ যাব নোৱাৰো পায়।
অ', অ।
প্ৰত্যেকবাৰেই লগ ধৰে, যাব নোৱাৰো মই। তথাপি তাৰ মাজতে এদিন যদি সময় সুবিধা মিলে যাম আৰু।
অহ, অহ।
সেই প্ৰত্যেকবাৰেই লাগেহি প্ৰথম বোকা দিউতেনেই কয়হি অ, মোৰ অকল তালৈ দুৰণিৰ কাৰণেহে যাবলৈ মন নাযায় জান'। নে এতিয়া আ আগৰ গা মোৰ নহয় নহয়, এতিয়া যিমান হলেও অকমান বয়সো হ'ল ন।
অহ।
সেইকাৰণে মই এতিয়া যাব নোৱাৰো।
আমাৰ এতিয়া সেই ৰাস্তাই ৰাস্তাই যাওঁতেই সেইবোৰ খোজকাঢ়ি খোজ কাঢ়ি যাবলৈ মনেই নাযায়। আকৌ পথাৰে পথাৰে বৰ আমনি লাগে অ।
উম, আৰু আগতে মানে কি উম। এই মানুহ কেইজনী ভাল আছিলে, এদিন এ এই যে মানে তেতিয়া অকল ধানণ্ডাটো সেইটোয়েই মানে আৰু কোন কা ঘৰত ৰুবলৈ মাতে, কা ঘৰ ৰুবলৈ মাতে। এতিয়াবিলাক আক ধাণ্ডা নাই নহয়, মুঠতে সহায় কৰিব লাগে খাব লাগে, ৰুব লাগে সিমানেই আৰু। এতিয়া লগ খিনি।
উম।
এতিয়া সিহঁতৰ দুজনী মানুহতো মাতি অকমান, অকমান সেই অকল লেটকা জাৰি ফুৰিছে আমাৰ পোকৰে, পোকৰে ঘূৰি ফুৰিছে, ভাল পাইছে আৰু ই আৰু।
ভাল পাইছে অ'।
উম, তেনেকুৱাত ভালো লাগে, ৰুইও ভাল লাগে। এতিয়া আজি আমাৰ সেই চাৰি কথা, প্ৰায় ছ কথা মান মাটি। কেনি ৰুই হ'ল কবই নোৱাৰি।
অ'।
তৎক্ষণতে হয় গোটেই কেইজনী, সেহতি ইমান স্মাৰ্ট নহয় নহলেও। নহ'লেও, এতিয়া ধৰাচোন আমি দুজনীয়ে যিমানকে ৰোওঁ, তাতকে কমকেই হ'লেও লগ হৈছে হাই হুলস্থুল।
অ', অ' সেয়াই হুলস্থুলত ৰুব কটা কথা পাতি থাকিলে আমনি নালাগে যে।
অ', অকলে, অকলে সিহঁতৰো ৰুবলে মন নাযায় ঘৰত। তো সিহঁতে অকলে কৰি পোৱা নাইকিয়া, লগত কৰি অহাঁ।
অ'।
এইবাৰ যে কি হয় আৰু।
ভাত কিহে?
ভাত মাংস অকণকে আনিছোঁ, সিহঁতি যাবগে যে কাইলে।
অ', মই বোলো আমাৰ ঘৰত সোমাব চাগে নোসোমালে।
এ, দেৰি আছে আকৌ মাংস অকণ লও হেৰি বোলো দি স-সোমাবলে সময় ক'তনো হ'ব আৰু।
উম।
পঢ়িব লাগে।
অ'।
ছোৱালীয়ে পঢ়িছে নে নাই?
কে নাই এতিয়া পঢ়াই নাই।
অকমান পঢ়োৱাব লাগে সদায়, সদায় চাৰ্জিং লাইট নাই জানো?
নহয় ইনভাৰ্টাৰ আছে নহয়, লাইনৰ কথা কোৱা নাই।
অ', আকৌ এইবাৰ আকৌ তহঁতৰ নাম ওচৰতে হেৰি হব উৎসৱ হব। তাইক কিবা কিবি এটা শিকাবি আকৌ।
উম, তাকে হেৰি তালেহে পঠিয়াব লাগিব শিকি- শিকিবলৈ।
নহ'বা ইমান দুৱামুখতেই হৈ থাকিব, লোকে কৰি থাকিবলৈ পিছত বেয়া লাগিব নহয়।
অ', কি, কি কৰিবলৈ দিয়ে জানো নাচিবলৈ মেলিবলৈ দিয়ে নে কিয়ে নে।
দিব।
অ'।
ঠিক আছে হ'ব দে, মই উম, হেৰি ভাতত লাগো। উম দে।
অ', অ' হ'ব।